হেল্ল' নম
হয়, আপুনি কি উৎসৱ ভাল পায়?
মোৰ উৎসৱ ক'ব গ'লে, মোৰ আচলতে বিহুটোৱে বেছি ভাল লাগে।
আচ্ছা, ঠিক আছে।
ভাল লাগে আৰু।
এইটো কিয় কিয় ভাল লাগে?
কাৰণ যিহেতু আমি অসমত থাকো, আমি যিহেতু অসমীয়া হয়।
অ'
আমাৰ দেহে-দেহে, শৰীৰে-শৰীৰে আমাৰ লাচিত বৰফুকনৰ তেজ দৌৰি আছে। আমি টো অসমীয়া তো সেই ভাৱ সেই সেইমতে
আচ্ছা।
আমাৰ দেহে প্ৰাণে বিহু আছে।
হয়, হয়, হয়।
ত সেই কাৰণত মোৰ প্ৰিয় উৎসৱ বিহু হয়। আ আৰু বিহু অসমৰ আচলতে প্ৰধান উৎসৱ বুলি ক'ব পাৰি আৰু। আ মানে বিহু হ'লে, বহুত ধুম ধাম কে বিহু উদযাপন কৰা হয়। অসমৰ গোটেই প্ৰান্তত ফূৰ্তিৰে হয় আৰু। বিহুৰ ভাগ, বিহু তিনিটা, আচলতে বিহু তিনিটা। বহাগ বিহু, বহাগ বিহুত এ ৰঙালী, ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু, ৰঙালী বিহুত আচলতে এ এই ধেমালি চেমালি মানে তেনেকুৱা নাচবোৰ নাচ গান এইবোৰ কৰা হয়। বেছি ফূৰ্তি ফাৰ্তা হয় ৰঙালী বিহুত, আচলতে সবৰে ভাল লাগে। যিহেতু আ অসমীয়া মানে অসমীয়া বাৰ্ষিক বা আ বছৰৰ। প্ৰথম মাহ বহাগ নহ ত সেই হিচাপত মা হেৰি কৰা হয় মানে এইটো কি বুলি কয় মানে মানে ধৰক আগবঢ়াই নিয়া হয় মানে কি বছৰটোৰ কাৰণে বছৰটো আহ আৰম্ভণিৰ কাৰণে এই আৰম্ভণিটো তেনেকুৱাকে অ, মানে উদযাপন কৰা হয় বহাগ বিহুৰ নামত। এতিয়া গোটেই মাহ ধৰি এই বিহু উদযাপন কৰা হয় আহ যিটো আমি দেখা পাওৱে। আমি আ সৰুৰ পৰাই পাই আহিছো দেখা পাই আহিছো যে। এম এনেকে কৰা হয়। নাচ-গান বোৰ কৰা হয় আমাৰ খেলপথাৰবোৰত বহুতো না নাচ নাচনীয়ে এ, বিহুৱাই এ, ধুলি ধুলিয়াই এহ, তেনেকে পেপা বজোৱা মানুহ বোৰে ত' একেলগে এটা হল মানে এটা দল - দল এটা হৈ কেনে হুচৰি দল যেনেকুৱা হয় তেনেকুৱা দল হৈ কিনে বিহু নাছে। এ, তো এটা ফূৰ্তিৰ দিন আৰু আহ, এতো তেনেকুৱা আৰু আমাৰ দেখা যায় পি বেছিকে গাঁৱে ভুঁ‌য়ে চহৰে যে এইটো হয়য়ে আৰু বেছিকে হয় এয়া আমাৰ যিটো ফাংচনবোৰ যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া যিটো সন্ধিয়াত এটা আহ, এটা ফূৰ্তিৰ ফূৰ্তিৰ সময়ত যিটোত ডাঙৰ-ডাঙৰ ছিংগাৰবোৰ মাতে আহ তেনেকুৱা কে নাচন নাচনীবোৰ আৰু তাৰে লোকেল মানে যিবোৰ আহ উৎখাহিত মানে ল'ৰা ছোৱালী। বা মানুহ আছে যিবোৰ নাচ কৰি ভাল পায় গান গাই ভাল পায় যাতে তেওঁলোক তেওঁবোৰে পাৰ্টিচিপেট কৰে অংশগ্ৰহণ কৰে। আৰু বিহুত বহুতো খেলা হোৱা দেখা যায় বহুতো আহ, যিবোৰ আমাৰ কমেডি বা হওক বা সেই হওক মানে খেলা-ধূলা মানে কি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ত' তেনেকুৱাকে পাতে আৰু যিটো প্ৰাইজ প্ৰাইজো দিয়া হয় ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। এইবোৰে থাকে ত' তেনেকুৱা কে পাতা হয় আৰু মানে ফূৰ্তিৰ দিন আৰু। অ, সৰু পৰা বুঢ়া লেকে মানে সবৰে আৰু ফূৰ্তিৰ সময়। তাৰপিছত আহিলৰ ভোগালী বিহু ভোগালী বিহুত ভোগালী বিহুতটোতো জানে পিঠা লাড়ু এইবোৰ এইবোৰৰ কাৰণে বিখ্যাত মান চবেই এক মানে কি উৎসাহিত হৈ থাকে যে ভোগালী বিহু আহিব পিঠা লাড়ু খাব পাম। তেনেকুৱা আৰু মেইন কাৰণটো ভোগালীবোৰ মেইন কাৰণটো হল ভোগ, ভোগ কৰা ত' তেনেকুৱা।
তেনেকুৱা আৰু কাতিক বিহু
অ, কাতি বিহু - কাতি বিহুত অ কাতিৰ বিহুত আচলতে কি হয় যে অলপ দুখ এটা আহে মনত।
অ',
কাৰণ চবৰে নাটনিয এটা হয়।
অ',
বিশেষকে চহৰত থকা মানুহৰ কাৰণে বিশেষকে ইমান এটা হেৰি কৰিব লগা নহয় কিন্তু বহুত হয় গাঁৱৰ যিবোৰ খেতি বাতি কৰা মানুহ ত' তেওঁলোকৰ ক্ষেত্ৰত বেছি হয় কাৰণ যিটো খেতি কৰে মানুহে যিটো শস্যত উৎপাদন হয়, সেই শস্য উৎপাদনৰ সময়ত কি হয়, এটা সময় আহে সেই সময়ত বানপানী হয়। বানপানী হলে কি হয়, বানপানী হলে গোটেই যিমান শস্য উৎপাদন হৈছে বা এ, হৈছিল। এ, যিবোৰ খেতি বাতিতো সেইবোৰ বহুতো বহুত প্ৰায় বেছিভাগ ধ্বংস কৰি লৈ যায়। যিয় যাৰ বাবে মানে বহুতো নাটনি হোৱা দেখা যায়, সেইটো হল কথা।
আচ্ছা।
সেইবাবে ৰঙালী বিহু নাটনি
হুম, আপুনি কি কৰে কঙালী বিহুত কি কি কৰে?
কঙালী বিহুত যিটো যিহেতু মই চহৰত থাকো তো বেছি একো কৰা হোৱা মানে গাঁৱত থাকিলে হয়তো কৰা গ'লে হয়। কিন্তু চহৰত থাকো কাৰণে হে ইমান এটা কঙালী বিহু কেনেকুৱা ইমান এটা গম পোৱা নাযায়। ত' তেনেকুৱা আৰু, কিন্তু এ এই কঙালী বিহুৰ সময়ত এ দেখা যায় আমিও কৰো আমাৰ কি হয় এম ঘৰৰ এহ যিটো আমাৰ বাৰেন্দা থাকে, এহ তুলসী গছ সেইতো চবৰে থাকে, ত ত এম যাৰ নাথাকে যিটো ক ক'ব যোৱা নাই কিন্তু,
হয়।
যাৰ আছে ত তেওঁলোকে কি কৰে চাকি তুলসী গছৰ তলত চাকি জ্বলাই কিনে প্ৰাৰ্থনা কৰে। এ ভগৱানক মাতে যে আগন্তুক সময় সময়বোৰ যাতে ভাল আহক। ত তেনেকুৱা ত তেনেকুৱা আমাৰো ইয়াতে কৰা হয়।
আচ্ছা আৰু আপোনাৰ প্ৰিয় ৰং?
মোৰ পিয় ৰং ৰঙা।
কিয়?
কাৰণ মানে ৰঙাটো আমাৰ তেজৰ কালাৰে ৰঙা। তেজৰ ৰঙে ৰঙা, ত কি হয় তেজ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰো। ত মোৰ হিচাপত ৰঙাটো তেনেকুৱা মানে কি তেজ থাকিলে আমি আছো।
হয় হয় হয়, আপুনি এতিয়ালৈ ক'ত ক'ত ঘুৰিব গৈছে?
মই মই বহুতো জাগাত গৈছো, কি পাহ মানে কি কম মই তাকে ভাবি আছো কোনটো কথা কওঁ অঁম এই সিদিনা বেছি দিন হোৱা নাই ৰ'ব, মই এ তাজমহল চাই আহিলো।
আচ্ছা।
মানে ভাল লাগিছে আৰু মানে বহুত ধুনীয়া।
আচ্ছা।
ক'ব মানে কি যিটো আমি আহ সকলো যিটো আমাৰ এ ছ'চিয়েল মিডিয়া হওঁক এ সমাজ মাধ্যমতে হওঁক যিবোৰে কয়। ত, একদম তেনেকুৱা আৰু ওচৰতে আমাৰ এ যমুনা নদীখন আছে নেকি। আঁ, নামটো পাহৰিলো ৰ'ব, যমুনা নদী নে গং গা নদীতো এই নদী এখন ত ভাল লাগে কিবা এটা এই একবাৰে মানে কি এ শান্তি, যিটো আমাৰ আহ আমাৰ তাজমহল ত তাজমহলৰ চাৰিওফালে যিবোৰ এই ডাঙৰ ডাঙৰ এই মানে বহুত ডাঙৰ ক'ব গলে, আৰু বহুত দূৰৰ ইচ্ছা তাজমহলৰ ত ভাল লাগে সেইকাৰণে, আৰু আৰু ক'ব গ'লে মই এ এ লাষ্ট ইয়াৰ লাষ্ট ইয়াৰত মই এ হেৰিত গ'লো।
হয় হয়।
আ, চাউথ ইণ্ডিয়া গ'লো, আমাৰ এ দক্ষিণ ভাৰতত ত'
হয়।
তাৰে সংস্কৃতিবোৰ জানে, মানে কেনেকুৱা।
উম, উম। জানে, জানে। উম।
আৰু বিশেষকে ন আ দক্ষিণ ভাৰতৰ আমাৰ চিনেমাবোৰ যিবোৰ ত' সেইবোৰ ত বহুত এ সিহঁতে বহুত মানে কি পপুলাৰিটি পাইছে।
উ, হু হু।
জনসংখ্যাৰ মাজত বহুতো প্ৰিয় হৈ আহিছে, ইয়াতো অসমতো বহুত হৈছে। ত' তেনেকুৱা। এ যিটো যিটো আবাৰ আ টলিউড বুলি কোৱা হয়। ত' তেনেকুৱা। তাতে গৈ কেনে মই হেৰিত গ'লো আ, এ হেদৰাবাদত গৈছিলো, দক্ষিণ ভাৰতৰ তৰ তাতে এ, হেদৰাবাদত বিৰিয়ানীটো
অ' মা লাগে, মা লাগে। ভাল লাগে অ'।
বহুত ফেমাচ। চ' তাতে গৈ, মোৰ প্ৰিয় মানে কি মোৰ লক্ষ্যটোৱে আছিল যে হাদৰাবাদ গৈ মই প্ৰথম যায় কিনে বিৰিয়ানী খাম, ত'ত সেইটো কৰিলো কাম ৰ্ফাষ্ট। মানুহে কয় যে বিৰিয়ানী হাদৰাবাদৰ নিচনা বিৰিয়ানী এ পৃথিৱীত নাই ত', তেনেকুৱা মোৰো ফিল হৈছে। যিহেত হয়তো মই বেলেগ বেলেগ জাগাৰ বিৰিয়ানী খোৱা নাই, মই হাদৰাবাদৰ বিৰিয়ানী খাইছো ত', মই ক'ব পাৰিম। এনেকুৱা আৰু জাগা বুলি ক'লে মই মই যেতিয়া মই ক্লাছ ছেভেনত আছিলোঁ, তেতিয়া মই হেৰিত গৈছিলোঁ, কাশ্মীৰত গৈছিলোঁ। ত' যিহেতু কাশ্মীৰত কি কোৱা হয়- ভূস্বৰ্গ পৃথিৱীৰ ভূস্বৰ্গ মানে কি পুৰা তেনোকা যিটো আমাৰ জান্নাত বুলি কয় মানে কি তেনেকুৱা উৰ্দুত ক'ব গ'লে বা হিন্দীত ক'ব গ'লে। ত' এটা শান্তি পৰিময় জাগা ইমান ডাঙ দ' পাহাৰ, তাৰপিছত যিটো আমাৰ জানে কাশ্মীৰত আপেল গছ বেছি।
অ' আপেলৰ
তাতে আপেলৰ এনেই দিব আপোনাক এনেই। আপুনি যায় কিনে গছত খাই গুচি আহিব পাৰব, তে তেনেকুৱা মানে একো নকয়।
ন', পইচা নালাগে? পইচা নালাগে।
পইচা? এখো নাই, তাতে তাতে এইটো ভৰপৰ আছে ন', ত' তাৰে চাইতা, মানে কি চাইতাও আছে কিন্তু চাইদাৰ ক্ষেত্ৰত কে তুল মানে কি হেৰিৰ পৰিমাণ বেছি আছে ত', সেইকাৰণে এটা গাত নালাগে আৰু যে ল' লৈ যা তেনেকুৱা।
উম। উম।
সেইকাণে এ ভাল লাগে আৰু তাতে গাৰে আ, কাশ্মীৰ' কাশ যিটো আমাৰ ভাৰত পাকিস্তানৰ যিটো বৰ্ডাৰ ত' তাতে চা গ'লো, তাত সেইটো চাই আহিলোঁ। ভাল লাগিছে আৰু যি পেহেলগাম এ মানে কি যোৱা বছৰ চাগে ন'। যোৱা বছৰযে আমাৰ এটিত যিটো এটেক হ'ল, আ আতংকবাদীৰ লগত ত' সেইটোৰ লগত মইতো বহুত আগত গৈছিলোঁ, তেতিয়াতো ইমান এইবোৰ নাছিলে, ত' পেহেলগামত যায় কিনে মজা কে ধুনীয়াকে বহি কিনে আ নাজাৰাবোৰ চালো। ত' আ তেনেকুৱা আৰু ভাল লাগিছে।
উম, আচ্ছা। আৰু আপোনাৰ আ এনে মানে অ', ভৱিষ্যতত মানে কি হ'ব বিচাৰে আপুনি।
ভৱিষ্যতে আচলতে মোৰ লক্ষ্য ক্লাছ ফাইভৰ পৰাই ক'ব গ'লে ক্লাছ ফাইভৰ পৰা নহয় ক্লাছ নাইনৰ পৰা। ত' এটা লক্ষ্য আছে যে ভৱিষ্যত ভৱিষ্যত আহি কিনে ভৱিষ্যত গৈ কিনে তাত ছিংগাৰ হ'ব মন ভাল চিংগাৰ যাতে হ'ব আৰু অসমৰ যাতে এটা বিশ্বৰ মঞ্চত যাতে অসমৰ নামটো এটা সন্মানিত উজ্জ্বল কৰিব পাৰো ত তেনেকুৱা। উম, মই এইটো ভাব আৰু মই ভাবো যিটো মই কৰিব পাৰিম মোৰ মনত এটা এ আছে আৰু কিবা এটা আছে যমান নাই কৰিব পাৰিম তে তেনেকুৱা।
অ', অ', ঠিক আছে দিয়ক আজিৰ কাৰণে মানে পুনৰ কথা পাতিম আপোনাৰ লগত। ভাল লাগিব আপোনাৰ কথা পাতি।
ভাল লাগিল ভাল লাগিল পিছে আহ আপোনাৰ প্ৰিয় ৰঙৰ কথা ক'বচোন?
মোৰ প্ৰিয় ৰংটো আপুনি, আপুনি সেউজীয়া ধৰক এনেই মোৰ প্ৰিয় ৰং নাই বাৰু এনে ভাল লাগে সেউজীয়াটো ভাল লাগে আৰু
কি মানে কাৰণটো
সেউজীয়াটো হ'ল প্ৰকৃতিৰ প্ৰতীক এ আমাৰ অ, গছ-গছ। আচনি সেউজীয়া আৰু সেইবাবে আৰু সেউজীয়া উজ্জ্বল ভাল লাগে সেউজীয়া শান্তি।
অ', অ', অ', শান্তি যিহেতু আমি যিহেতু আম সজ য মানে গছনিবোৰ আমি উশাহ নিশা পাওঁ।
হুম,
অ, তেনেকুৱা ন খানি
উম, অ, উম, অ', অ', থাকিব নোৱাৰি যেনে আপোনাৰ প্ৰীয় ৰংটো ৰঙা
ৰঙা
তেজক-তেজক চলাচল কৰিবৰ কাৰণে সেউজীয়া ৰঙত অক্সিজেন এটা লাগে। এনে অক্সিজ, অক্সিজেনৰ ৰং নাই বাৰু। তথাপিও গছৰ ৰং সেউজীয়া বুলি মই ধৰিলো আৰু। অক্সিজেনৰ ৰং সেউজীয়া উম, অ, উম-উম। অ', অ', অ', ক উম, ঠিক আছে দিয়ক আজিৰ কাৰণে পুনৰ কথা পাতিম হয় ধন্যবাদ।
অ, ধন্যবাদ।